অ'। এ আছো দিয়া।
কি কৰিছা?
এ পথাৰৰ কামত লাগি আছিল তাৰ পৰা এই ভিত ঘৰলে আহিছো আৰু বো ভৰি হাত গা ধুওঁ বুলি।
অ', অ'।
বাকী তুমি কি কৈছা?
মই কিনো কৰিম আৰু, তোমাৰ সেই কাপোৰ এযোৰ বনাই আছিলো। তাৰপিছত তাকে সেই অকনমান লাগিলো লাগি লাগি পেলাই ইমান কিবা আজি মোৰ গাটো ইমান বেয়া বেয়া লাগি আছে মানে। তাৰ পিছতে সি আহি পেলাই বহিছোহি অকমান হা।
কিয় গা বেয়া লাগিছে?
এ বতৰটোৰ কাৰণে এনে কি নাজানো বিছানে ইমান কিবা গেছ গেছ গেছে হৈ হৈছে নেকি? কি মানে চাগে তোমাৰ সেই জ্বৰ জ্বৰ লাগিছে তাতে মূৰটো বিষাই আছে।
আচ্ছা, আচ্ছা, বাকী মাহঁতৰ ভাল।
মাহঁতৰ ঠিকে আছে দেই, তোমালোকৰ মাহঁতৰ?
ভাল ভাল। দেউতা দেউতাৰ চাগে দেউতে গ'লা আজি।
মা দেউতা ডিউটিলৈ গ'ল। তাৰপিছত খেতি মানে তোমাৰ এতিয়া উম তুমি লাগি আছা নে কি উম গম পাইছোা পাইছো।
তাই কামত লাগি আছে মানে, হেৰি এইকেইদিন মানে বতৰটো মানে বৰষুন কোন ইমান নাই নহয় তোমাৰ যেনে তেনে কঠীয়া খিনি পেলালো আৰু, তাৰ পৰা তোমাৰ গথা খিনি গজিছে কিন্তু এতি হাল বোৱা বলে তোমাৰ বতৰ বৰষুণ নাই, ৰ'দো মানে ইমান ৰ'দো ইমান ৰ'দো নহয় মানে। তোমাৰ বৰষুণো নাই ৰ'দো নাই মানে ডাৱৰীয়া হৈ থাকে কিন্তু বৰষুণতটো নিদিয়ে, হেইতু কাৰণে এতিয়া হাল বোৱাবও পৰা নাই।
অ', অ', তাৰপাছতে বাকী দেউতাও লাগিছে। নাই অকল তুমিয়ে?
নাই, নাই আমাৰ খেতি নকৰোঁ নহয়। মোৰ মানে আধিহে। মানে আধি কৰিলেও ধৰা কাম খিনি চাই সতে কিনে সিহঁতে বৰ হেৰি কৰে ন।
বুজি পাইছো।
সেইটো কাৰণে তোমাৰ অলপ লাগি থাকিবলগীয়া হৈছে এই আজৰি সময় বুলি লাগিছো আৰু। ৰোৱনী লগোৱাাই নাই আৰু বা হেৰিতটো তোমাৰ বৰষুণতটো দিলে মাটি খিনি বোকা দিয়াৰ পিছতহে হ'ব। পুৰণি তেতিয়া মানে সেই তোমাৰ আলি চালি কটা কামবোৰ কৰি আছে আৰু ত। তাৰপা তোমাৰ? বৰষুণ চৰষুণ দিলে সেইখিনি আৰু বোকা চোকা দিয়ে আৰু ধুনীয়াকে। ৰোৱনী লগাব লাগিব আৰু কঠীয়াখিনি আকৌ উঠাবও লাগিব নহয়। এ তোমাৰ বৰষুণ, মানে কঠিঁয়াতটো ওখ হোৱা নাই মানে অ', হেৰি। সৰু সৰুৱে হৈ আছে। বৰষুণ দিলে পানী হলেহে উঠাব পাৰে, মানে শুকান হৈ গ'লে মানে ওলাবলৈ দিগদাৰ হৈ যায়।
উম বুজি পাইছো অ।
তাৰ পাৰা এনেকে আৰু, গাঁৱৰ মানুহ আমি আৰু চলি থাকিব লাগিব আৰু।
নাই নাই ঠিকে আছে। কৰিব লাগে, আজিকালি ল'ৰাই এইবিলাক কৰা নুশুনোৱে।
এ নাই ময়ো তেনেকে ইমান নকৰোঁ মানে এতিয়া এই ধৰা এইক আজি মানে ইমান কাম হেৰি বেলেগ কাম নাছিল কাৰণে অকমান লাগি দিলো। মাজে - মাজে লাগি থাকো আৰু এনেকে। এ, ধৰা কৰি থাকিব লাগে, নহলে গোটেই খিনি ইহঁতকে এৰি দিলে মানে সিহঁতে খেলি-মেলি কৰে
হয় হয় হয় হয়, অ তোমাৰ নিজৰে যিহেতু আৰু কৰিবতো লাগিবই ন?
হুৱে অ,
সেইটো ঠিকে আছে কৰিছা আজিকালি ল'ৰা মানে চব ফালে থাকিব লাগে।
সেইটোৱে সেইটোৱে, এতিয়া নিজৰ ঘৰৰ খেতিটো যদি নালাগো আৰু কেনেকৈ হ'ব
উম হয় আক।
আৰু চব কাম কৰা মানুহৰ ওপৰতে ভৰসা কৰিলেও নহয় নহয় দিয়া।
নহয় নহয় নোৱাৰা।
মানে ভাল মানে হেৰি ভাল নালাগে কিবা এটা মানে সেই বেলেগক, কামবিলাক এনেকৈ মোৰ পচন্দো নহয়।
উম- উম- উম।
নিজে কৰা নিচিনা নহয় ন?
নহয় - নহয় আৰু আজিকালি মানুহ তোমাৰ যিবোৰ তুমি কাম কৰিবলৈ দি কিবা তোমাৰ আৰু বিশেষকে আমাৰ অসমীয়া মানুহবোৰ এটা বস্তু আছে কি তোমাৰ মানে কিয় আৰু কামটো ধৰি লওক কামটোতকে কথাটো বেছি হয়।
মানে হেৰি এতিয়া কেনেকৈ সন্ধিয়া মানে চাৰিটা বাজিল কি নাবাজিল আৰু গৈ কেনেকে ঘৰলৈ যাব পাৰো সেইটো ধাণ্ডা মানে
আচলে নহয় এটা কথাও জানানে কষ্টও হয়। অ কষ্টও হয় নহয় যথেষ্ট।
কষ্ট হয় কিন্তু আহে ধৰা তোমাৰ কাম কামলৈ আহ এ নটা চাৰে নটা মান বজাত, আকৌ ধৰা গোটেই দিনটো ধৰা কামো কৰি নাথাকে। মাজে মাজে ধৰা বহেও মই ইমান লগাইও নাথাকো বাৰু ধৰা কৰিব। মানে বহিবলৈও দিও মানে বেছি ৰ'দ দিলে ধৰা আৰু নিজে কও অলোক মান বহক। জনী লগৰ কাৰণ হে কওঁ আৰু একেবাৰে কৰি থাকিব কৰি মানে কৰি থাকিবলৈ দিবলৈও ভাল নালাগে নহয়।
ভাল নালাগে সেইটোৱে আৰু তোমাৰ সেইটো একে সে একেহে মানুহ দিয়াচ
উম উম।
অ আইও যোৱাৰ পিছতো বাইক উম তাপা কোৱা।
তাপা এতিয়া এই খিনি ধুনীয়াকে ৰুই, ৰুই মেলি তাৰপাছত আৰু তোমাৰ হেৰি কৰিব হবই আৰু চম তিনি চাৰি মাহৰ পিছত আও ধুনীয়াকে
মুঠতে এইবাৰ ন টো খাবলে পালে ভাল লাগিব আৰু
পাবা পাবা নিশ্চয় নিশ্চয়।
আমাৰ ইয়াত ত ন খোৱা সেইবোৰ খেল নায়েই তোমাৰ নতুন চাউল আমি খায়েই নাপাওঁ।
হ'ব এইবাৰ বাৰু মই ব্যৱস্থা কৰি দিম নতুন চাউল
একদম নিশ্চয় নিশ্চয়।
উম উম
মানে কি আমাৰ ইয়াত পাবলকে নাই অ এইবোৰ আৰু মইতো এইবোৰ ফুুৰ্তি তেনেকে পোৱাও নাই।
বুজিছো-বুজিছো মুঠতে এবাৰ মা মাঘৰ বিহু ন মাঘৰ বিহুতে নটো খাব লাগিব আও
একদম
গতিকে আৰু বাকীখিনি যা-যোগাৰ কৰিবা
নিশ্চয়-নিশ্চয় হাঁহ হেতা।
উম মই চাউলটোহে নিম আও
উম তুমি নিচিন্ত থাকা চাউলটোকে আনিবা বাকী চাও গোটা
আশা থাকিল আশা থাকিল
নিশ্চয় নিশ্চয় তাৰপিছত তই এতিয়া বাকী উম এ ধৰি লোৱা ইবাৰ দেউতাতো লাগিবই নোৱাৰে ন
নোৱাৰে-নোৱাৰে।
উম
তুমি কি কোৱা
এতিয়া নহয় খেতিপথাৰত ধৰি লোৱা এইখিনি অকল তুমিয়ে চোৱানে নে আৰু কোনোবা আছে?
এ বৰ্তমান মই কলেজ ন এনেকুৱা মানে খুৰাহঁত বৰ্তা হত আছে মানে বৰ্তা হত ইয়াত নাথাকে যে।
উম উম উম
এতিয়া আকৌ গোটেই খেতিখিনি মইয়ে চোৱা- চিতা কৰোঁ আৰু।
ন ঠিকে আছে আৰু ধৰি লা দূৰ দূৰ হৈ গ'লে মানুহবোৰ সময়বোৰ নিমিলে
নিমিলে-নিমিলে অ,
অ', কে হে উম
বাকী হেৰি এইটো কি কয় কেতিয়াবা আহিবা এইফালে
তাকেহে সেই তোমাৰ যাবলে যাম বুলি মাজত
এ ৰবাচোন দেই তোমালোকৰ সেইটো চাদে বানপানী হয় নেকি বাৰু?
বানপানী নহয় আমাৰ ইয়াত তোমাৰ বানপানীটো বৰকে মানে আছে এতিয়া বানপানী বুলিনো কি কি কবা বানপানী নহয় আৰু কিন্তু ৰাস্তাবোৰত পানী কেতিয়াবা হয় মানে আমাৰ ঘৰৰ নহয় তোমাৰ সেই মেনটাউনত ইফালে মানে কি হয় এই আজিকালি মানুহ বিলাকে ড্ৰেইন বিলাক বন্ধ হৈ দিছে বৰষুণ দিলে পানীবোৰ যাব কলৈ কোৱাচোন। বন্ধ হৈ থাকে সেইটো কাৰণে হয় আকৌ।
বৰষুণ দি আছে নেকি এই কেইদিন?
বৰষুণ আমাৰ কালিলৈকে ৰেগুলাৰ নিচিনা মানে বৰ বেছিও নহয় ধৰি লোৱা এই দিয়ে এৰে দিয়ে দিয়ে এৰে এনেকুৱা আৰু।
আমাৰ এইফালে আকৌ নাই বৰষুণটো কাৰণে বৰ দিগদাৰ হৈছে তোমাৰ ভালকে আৰু কালি ৰাতি অকণমান পৰি ছিলে কিন্তু তেনেকুৱা বৰষুণ দিয়াতকে নিদিয়াই ভাল আৰু।
কিন-কিন-কিনকে। তাকেহে অঔ কি কবা এতিয়া আৰু নহয় অ বানপানী তোমালোকৰ সেইফালে হয় নে?
আমাৰ এইফালে তোমাৰ দুহেজাৰ বাৰ চনত হৈছিলে ডাঙৰ বানপানী। আমাৰ ঘৰৰ বাৰীত পানী সোমাইছে।
উম-উম
তেতিয়া মই ইয়াত নাই বাৰু আমি এতিয়া মই মৰিগাঁওত পঢ়ি আছো তেতিয়া।
অ অ অ
এতিয়া তোমাৰ যিখন পথাৰ পিছফালৰ গোটেই পথাৰখন খন পানী ভৰ্তি হৈ গৈছিলে মানে আমাৰ উম, বাৰীত পানী সোমাইছে মানে ঘৰত ঘৰৰ ভেটিত উঠা নাই।
উম উম উম
পানী সোমাইছে আৰু আগফালে চোতাললৈকে পানী আহিছে মানে।
উম, বুজি পাইছো।
তাৰ পৰাৰা হেৰি তাৰপিছৰ বা হোৱা নাই বাৰু পানী দেই মানে ইফালে ডাঙৰ ব্ৰহ্মপুত্ৰৰ ডাঙৰ মাথাউৰি এটা ভাাগিছিলে
উম, উম
সটো কাৰণে বানপানী হিচাপে মাথাউৰিটো বনালে এতিয়াও মানে অতি খহি আছে মানে এতিয়াও উম, এইবাৰ যদি বে বেছি আকৌ বৰষুণ দি দিয়ে তেতিয়া চাগে পানী আকৌ হোৱাৰ চান্স আছে নহয় পানী বানপানী বুলি ক'লে বানপানী বুলি ক'লে নদীৰ পানীটো আহে প্ৰতিবাৰে আহে তোমাৰ আমাৰ এই ঘৰৰ পিছফাললৈকে আহে মানে পানীতটো কিন্তু মানে ধৰা এই বাৰ চানত যিটো একে ঘৰৰ বাউণ্ডৰীত সোমোৱা যিটো হেৰি হৈছে ছিলে সেইটো নহয় মানে, মানে এনে নদীৰ বহা পানীতো আহে আৰু
এতিয়া অৰুণাচলৰ আজি চাইছো তোমাৰ কিবা দলং এখনো ভাগিছে নেকি ন
অৰুণাচলৰ ন এখন তোমাৰ এই সেইটো চাইডে হ'ব চাগ আমাৰ এইফালে নহয় পাছিঘাটৰ এইফালে হ'ব নেকি
তোমাৰ ৰাতিপুৱা বেলা নেকি ফেচবুকত পাইছিলো তাৰ পিছত তেহে আৰু সেইফালেতো চাগে হ'লেতো এফালেও অকমান অসুবিধা এটা
হয়, হয়
মুঠতে পানী নহয় ক'ত তোমাৰ খালি গুৱাহাটী খো এতিয়া আনকে স্মাৰ্ট চিটি বুলি কয়হে নামত গুৱাহাটীত পানী এডুঙা এদুঙা মানুহে যোৰহাটৰ পৰা গ'ল ওলাই গ'ল মাত্ৰ গুৱাহাটী বা মানে আজি যোৰহাট বুলিয়ে নহয় যৰ পাই নহওক মানুহ ওলাই গ'ল মাত্ৰ গুৱাহাটী পালেগে মাত তকে মই গুৱাহাটীত থাকো সেইটোহে হয় আৰু তাৰ বাহে একোডাল নাই। চাবলৈ গ'লে নিজৰ জেগাখননতকে গুৱাহাটী কবলৈহে ভাল
মানুহক মানুহক কবলে ভাল বোলে কত থাকা তুমি গুৱাহাটী কিন্তু গুৱাহাটীখনত দে গুৱাহাটীত থকা মানে জালা আৰু
হ গুৱাহাটীত জালা মানে গুৱাহাটীত আৰু এতিয়া কি কবা এতিয়া একোত দলেই নাই মুঠতে নাই এইবোৰ আমিঠিকে আছো দিয়া আমি আমাৰ নিজৰ জেগাই জেগাই নিজৰ জেগাত ঠিক
উম, নিজ কতে ঠিকেই হেৰি বাকী হেৰি দেউতা কিমান সময়ত আহে সন্ধিয়া?
দেউতা, তোমাৰ আহোতে চাৰে আঠটা আঠটা চাৰে আঠটা মান হয় আৰু সিমানটো সময়ৰ ভিতৰতে পায়হি তাৰপিছত তোমাৰ তাকো আজিহে ওলাই যাম বুলি অকমান ভাবিলো
অ',।
প এতিয়াই সন্ধিয়া লাগিলে ওলাবলৈও মন নাই যোৱা মানে ইমান কিবা গা তো ঠিক লাগি থকা নাই তাৰপিছতে বাকী চদাহ খালা চাক খালো, খালো তুমি খালা
নাই, নাই মই আহিছোহে ভৰিয়তকেইটা ধৈ পেলাই খাওঁ আৰু চাহটোনো নাখাওঁৱেই বাৰু মই, এনেই কিবা এটা খাম আৰু
বুজি। পাইছো বুজি পাইছো তাকে যোৱা যোৱা খাই লোৱাগে যোৱা মইহে যাও চাহক
ভৰিকেইটা ধৰি লওঁ বা
যোৱা যোৱা যোৱা,
দিয়া, দিয়া ঠিক আছে দিয়া